এনে আছো ৰবা কোৱা তুমি
এ ময়ো এনে বহি আছো
অ অ
বাকী
হেল্ল' হেল্ল' হেল্ল' অ কোৱা অ এতিয়া পাইছো উ
অ ভাত পানী খাইছে নে নাই
ভাত বনাই আছে ৰবা তোমাৰ
এ আমাৰো বনাই আছে
কি আজি স্পেচিয়েল
আজি কিবা বনাইছে গমে পোৱা নাই ৰ'বা
অ
তোমালোকৰ কি বনাইছা
উ গমেই নাপাওঁ ৰবা কিবা বনাইছে
অ বাকী কি কৰি আছো
এ এনেই ফোন চাই আছিলো ৰবা এই তোমাৰ ৰিলচ চাই আছিলো তুমি কৰি আছিলা
অ বাকী এনে তুমি কি ভাবা চচিয়েল মিডিয়াটো ইউজ কৰাটো ভাল নে বেয়া
চচিয়েল মিডিয়া ভালো বেয়াও মানে দীপেণ্ড কৰে ন এতিয়া আমি কেনেকে বস্তুটো ইউজ কৰো
উম উম উ সেইটো
তোমাৰ মতে
মোৰ মতেটো ভালো বেয়াও যদি ভালকে আমি ইউজ কৰো তো ভালেই আৰু আজিকালি যিহেতু চচিয়েল মিডিয়াৰে যোগ হয় তো বহুত ফাইদাও ছচিয়েল মিডিয়াই ইউজ কৰাটো বহুত সুবিধা হৈ গৈছে এতিয়া
অ সেইটো হয়
উ এতিয়াতো আৰু বেংকতো যাব নালাগে যি কৰিব আছে যি কাম আছে দোকানতো বা কেচ লৈও যাব নালাগে চব মোবাইলতে হৈছে
মোবাইলতে হৈ যায়
আহ এতিয়া জি পে কিবা কিবি টো ধেৰ ওলাইছে এইবোৰ
উম উম সেইটোয়ে আৰু আজি আজিকালি তুমি যদি ভালকে ইউজ কৰা তেতিয়া হলে অ হেৰি তুমি তোমাৰ ইনফ্লুৱেঞ্চাৰ বুলিয়ে কয় আজিকালি ধুনীয়াকে ভিডিঅ' চিডিঅ' কৰ কৰিও পইচা এৰ্ন কৰিব প
আজিকালিটো ভালকে ইউজ কৰিব পাৰিলে আৰু চচিয়েল মিডিয়া তাৰ পৰাতো ইনকামো কৰিব পাৰি
উ
উম উম ইনকাম মানে এইটোৰ জৰিয়তে মানে মানুহৰ বহুত সুবিধা হৈ আছে
অ হ
কিন্তু কোনোবা ফালেদি চাব গলে বেয়াও হৈ আছে এনে নতুন প্ৰজন্ম বিলাকৰ কাৰণে কিছুমান আৰু কন্টেন্ট বিলাক ভাল নাথাকে ন
বাকী আৰু
শুনিছ নে
আহ হা
উননি বছ
অ' শুনিছো কৈ থকা
আহ কি হৈছিলা
বোলো ভালেই আজিকালি মানে বহুত সুবিধা হয়চে। ফেচবুক ইনষ্টাৰ পৰা
উম উম কিন্তু
ইউটিউবৰ পৰা
বেছব ফেচবুক ইনষ্টাগ্ৰাম মানে মানুহে ইজটো কৰি আছে যিবিলাক জানেতো জানে কিন্তু সৰু বাচ্ছ বিলাকৰ কাৰণে আৰু বেয়া আৰু
অ সেইটো হয়
উম তানে তে আৰু যি দেখা পায় সেয়াই শিকে ন
বিহাৰ
উ সেইটো মানে বেয়া আৰু
উম।
আৰু এনেও বেছি মোবাইল বাচ্ছাবলাকক দিয়াতটো ভাল হয় চ প্ৰব্লেম হৈ যায় ন
অ অ
সেইয় ে ভাল বেয়া আৰু দুটাই আছে মানে তেনেকুৱা আৰু উম, উম। এ মানুহৰ ওপৰত ডিপেণ্ড কৰে এইটো মানুহে কেনেকে ইজ কৰে
ইউজ কৰে নিটে
উম উম তইানে গৈ আহিলো ৰবা
অফিচ মই যোৱা নাই ৰ'বা আছোঁ হেল্ল'
কি
অঁ শুনিছা
অ কি কৈছা
মই যোৱা নাই ৰবা ঘৰতেই
অ আমি গৈ আহিলো দুটামান ৰিলচ আপলোড দিলো এতিয়া যদি মনাইজ কৰিলে হয় মানে ইনয়া ভালো হয় আৰ্নিং হল হয় আৰু ভাল
অ সেইটোৱে
উ তাকে এইবাৰ ভাবিছো দুটামান ব্লগে ষ্টাৰ্ট দিওঁ নেকি।
অঁ পাৰা কৰিব
হ'ব দুটামান আজিকালো ইউটিউবো অলপ টাইম লাগে কিন্তু ইনষ্টা ফেচবুকৰ পৰা চব বুত জল্লি মানে ভিউজ থখিয়ে যায় উম
পাৰা পাৰা সুবিধা ভাল কৰিব পাৰি
হক হেল্ল'
অ অ কোৱা
কি কৈছা।
শুনি আছো বোলো কৰিব পাৰা ভাল।
আহ এতিয়া তাৰ কাৰণে মোবাইলৰ কোৱালিটিৰো কথা আহি পৰে।
অ সেইটোতো ডিপেণ্ড কৰে, কোৱালিটি ভাল হ'লেহে আজিকালি ভিয়িউজ আহে নহয়।
উম। আৰু এইফালে যদিও কোৱালিটি বেয়া হয়। কিন্তু কণ্টেণ্ট বিলাক আৰু যিদি যেনেকে তেনেকে। মানুহ পচন্দ নকৰে নহয়। ভাল কণ্টেণ্ট দিলেই কোনে চাব। আজিকালিতো ভিউজৰ কাৰণে মানুহে যিটি কৰে।
অ,
হ'লেও তাৰ মাজত কিছুমানে ষ্ট্ৰাগলটো কৰিয়ে আছে বাৰু।
হয়।
উম। তাকে আৰু তেনেকে। বাকী এনেই তুমি কি ভাবা।
মই কি ক'লা তুমি।
তুমি এনে কি ভাবা হেইটো কচু।
অ কিহৰ ওপৰত এইও ছ'চিয়েল মিডিয়া। ভাবো মানে চচিয়েল মিডিয়া ভালে। তুমি যিটো কৈছা ময়ো মানে তেনেকে আৰু ভাবিছো। কণ্টেণ্ট তোমাৰ বা মিনি ব্লগ এনেকে কৰ'বাত ওলাই গ'লে দিয়া। কিন্তু সেই এই মানে তোমাৰ কোৱালিটি ভাল হ'ব লাগিব ন কেমেৰাৰ।
উম। উম। কিন্তু আজিকালি মানুহৰ হাতে হাতে আইফন।
সেইটোৱেই আজিকালিতো মানুহে ফাইনেন্সত তোমাৰ তেনেকে। ই এম আই কৰিয়ে লয় ন।
আৰু বহুতেতো পেন বক্সৰ লৈ লয়। এই বহুত কমতে পাই ন।
অ, অ, কিন্তু সেই বেটৰী এমএচটো মেটাৰ কৰে। ন অপেন বক্স লৈও ও লাভ নাই ল'লে এটা ভাল ল'লে
কিন্তু আজিকালি এ আইফনৰো ইমান এটা এটা ভাল নালাগাই হৈ গৈছে।
অ চেমচাংটো ভাল লাগে পিছে।
আহ চেমচংটো ভাল লাগে অ। আইফোনটো মানে এতিয়া মানে চবৰে হাতে। হাতে হাতে নহ এতিয়া মানে ভালে নালাগে এইটো দেখো উম। তোমাৰ আইফনটো চাপৰি চাপ হৈ গৈছে। সঁচাকে মানে যাৰে যাৰে হাতত। মানে সেইটো সেইটো লেভেল টো নাই মানে সেইটো ষ্টেণ্ডাৰ্ডৰ।
স্ষ্টেণ্ডাৰ্ডটো নাই। চবে কেমেৰাৰ কাৰণেই লয় আচলতে। তে কিছুমানে জানো ষ্টাইল মাৰিব লয়।
কিন্তু কেমেৰা সেই হিচাপত ভাল হ'বও লাগিল।
উম সেইটোয়ে।
কিছুমানৰ হয় কিছুমানৰ নহয়। তাকেই আৰু আমাৰটোতো আৰু ক'ব লগা নাই আৰু।
ক'বা আৰু হা হেল্ল' হেল্ল' কি ক'লা।
আমি বোলো এনড্ৰইড চলোৱা মানুহ।
সঁচা সেইটোৱে আজিৰ যুগতো।
তাকে আৰু কি হয়। পিছলৈ যদি ল'ব পাৰোঁ ভাল কথা।
অ ভাল
দিও আৰু।
অ', অ।
ভ্লগ বনোৱাৰ আজিকালিটো মিনি ব্লগ বিলাকে বেছি চলিয়ে আছে।
অ' সেইবোৰে চলি আছে আজিকালি। আৰু তোমাৰ অ' আজিকালি জাগাবোৰ ভাইৰেল হয় ন। মানে তেনেকেই ভিউজবোৰ আহে।
ট্রেভেলিংঙৰ ভিডিও' বিলাক।
ট্ৰেভেলিঙৰ ভিডিঅ'বোৰত
মোৰ ফিডতটো গোটেই রিলসত ট্ৰভেলিঙৰ এ ভিডিঅ' গোটেই।
নতুন এটা প্লেচ ভাইৰেল হল ন। নতুন এটা স্পট ভাইৰেল হ'ল তাতেই তুমি গৈ যদি এটা দুটা ভিডিঅ'ৰ কন্টেন্ট বনাই দিয়া সেইটো তেতিয়া তেনেকে বিয়োজ আহে।
অ' তেনেকেই হয় কিন্তু ভিউজৰ কাৰণে চবৰে মানে ইমান ভিউজ নাহে বহোত কমে আহে মেনলিতো মোৰ বহোত কম আহে। খজানতে ওবৰত দা যায়
সেইটো বস্তু লাহে লাহে হ'ব মানে এবাৰত
কিন্তু কিছুমানৰ চায়চো একো হেৰি নাই এনেই ইমান ইমান ভিউচ হৈ যায় মানে।
অ হঠাৎ মই এজনী লগৰ আছে ৰবা তাই ষ্টাৰ্ট দিছে মানে হঠাৎ তাত ইমান ইমান ভউজ ক'ৰ পৰা আহে তাকয়ে ভাবো।
মানে ইমান একো খাঁচো নহয়
একো নহয় জাষ্ট নৰ্মেল এনেই এইয়া গৈছে অমুকটো কিনিছে আহিছে তাতে ইমান ভিউজ।
অ' আৰু আমি আমিতো ইমান ভাল ভালকে কৰো ইমান
সেইটোৱে চাগে এলগৰিডমৰো কথা থাকে মানে তোমাৰ টাইমিং এটা থাকে ন।
উম উম উম
এনেকুৱাকে জানো কি বা কৰে।
এ, সিমান টাইমত দিলেও কেতিয়াবা ভিউয়ার্স নহয় এ। হেল্ল'!
নহয় এতিয়া বুজি নাপাওঁ আৰু শুনিছা?
অ', অ'।
অ' কিবা কৰি থৈছে এতিয়া গম নাপা অ' আৰু নকৈও নহয় আজিকালি।
সেইটো হয়।
আচলতে এ কি হেৰি কিনিবও পাৰি ন ভিউয়ার্স।
অ' সেইবোৰ ভিউয়ার্স ফলোআৰচ কিনিব পাৰি কিন্তু দি থাকে ন কিমাননো কিনিব।
উম আৰু মেনলিটো পইচাৰে কথা আছে পইচা দিলেহে।
অ'
উম আৰু ইজিতটো ভাল হ'ব লাগিল আৰু বহুত দেখিছো কেমেৰা কালিটি ভাল মানুহৰ লাইক নাম হেল্ল' হেল্ল'! অ'।
অ', এই নেটৱৰ্ক প্ৰব্লেম চাগে অ' শুনিছোঁ।
মানে বহুতৰ ভাল কোৱালিটি হ'লেও লাইক নাপায়। আৰু কিচোমানে জি তি বনাই ইমান ফেমাস হয় যায় লগতে।
আহ
তাকে আৰু আমাৰ আৰু চাওঁতে যাব একো হেৰি নাই এনেই চাওঁতে যাব
ে ভাল আছিলে
হ হ
অলপ কিছুমানৰ জল্দি হয় কিছুমানৰ দেৰি হয় কিন্তু আ হয় সেইয় আৰু
উম উম
কৰি থাকিলে ভাল আৰু যেতিয়া কৰি দি থাকিম দি থাকিম তেতিয়া আহি থাকিব ভিউজ
এ বহুত কৰিব লাগিব তাৰ পিছতহে যা চাগে হ'ব
উম কিছুমান বস্তু কৰি মানে কৰি ভাল লগা বস্তু কৰি থাকিলে কৰি থাকিলে সফল হয়
উ কিন্তু তাই কাৰণে তাৰ কাৰণে বহুত ষ্টল লাগিব বহুত াইম লাগিব
অঁ লাগিব মানে সেনেকৈ কণ্টেণ্টবোৰ দিব লাগিব ট্ৰাই কৰিব লাগিব যাতে আমি ডেইলি দিব পাৰোঁ
উ উ তাৰ কাৰণে ডেইলি দিব কাৰণে ডেইলি কটেটো কিবা এটা হব লাগিল ন
হ'ব লাগিব তেতিয়াই
সেইটো বিচাৰিব লাগিল
উম
এ ইমান সহজ নহয় আৰু বস্তুখিনি কৰা
অ সহজটো নহয়
উম তল
উম টাইম লাগে
উম দিয়া হ'ব দিয়া
উম দিয়া ঠিক আছে